নে
অ আহিছে।
অ ভালনে আপুনি?
অ ভালে আছোঁ। আপুনি কেনে আছে?
ময়ো ভাল আছোঁ।
অ।
আপ-আপুনি দিনটোৰ আৰম্ভখিনি কেনেকৈ কৰে আপুনি?
মোৰ দিনটোৰ আৰম্ভণি তেনেকুৱাই আহ পুৱা উঠো উঠি ব্ৰাছ কৰি অলপমান ৱৰ্ক আউট কৰোঁ।
হয়।
আৰু ৱৰ্কআউট কৰাৰ পাছত ব্ৰেকফাষ্ট কৰোঁ, ব্ৰেকফাষ্ট কৰাৰ পাছত আহ এনেকে কেতিয়াবা বাহিৰত যাওঁ, কেতিয়াবা কলেজত যাওঁ।
হয় হয়।
আৰু আপোনাৰ?
মইতো এটা দিনটোৰ আৰম্ভ কৰিলি এটা সুশৃংখল ৰুটিনৰ পৰাই মই আহ খ সৰু কৰু কাৰণ মই এতিয়া উম চাকৰি চৰকাৰী চাকৰিৰ উম মই প্ৰিপাৰচন লৈছোঁ সেই কাৰণে।
অ।
আৰু আপুনি পৰীক্ষাৰ প্ৰস্তুতি লৈছে নেকি? চাকৰি আৰু কিবা কিবি, চাকৰি আহে নাই।
হয়, অ তেনেকুৱাতো বৰ্তমান মই লোৱা নাই।
অ।
হয়।
অ মই লৈছো এতিয়া। এছ এছ চি আৰু ৰেলৱে আৰু এ ডি আৰৰ সেইকাৰণে মই লৈছোঁ।
অ।
কি হয় জা জনা নাই।
হ'ব ভালে হ'ব চাগে অ প্ৰিপাৰেচন কৰি আছা যদি।
হা হা আৰু আপুনি খাদ্য আৰু স্বাস্থ্যৰ ওপৰত মানে এ কি প্ৰভাৱ পেলায় আপোনাৰ জীৱনত
নাই কিহত
খাদ্য আৰু স্বাস্থ্যৰ শিক্ষাৰ ওপৰত প্ৰভাৱ পৰা নাই নেকি আপোনাৰ বাবে?
অহ শিক্ষাৰ আহ পৰিতো আছে আহ মানে বৰ্তমান পঢ়ি আছো নহয়
অ অ
তেনেকোৱাই আৰু।
অ
আৰু আপুনি কেৰিয়াৰ পৰিকল্পনা কেনেকৈ কি কৰিব লাগিব আপোনাৰ মতে?
কেৰিয়াৰৰ অ মই ভাবি আছো অ ডিগ্ৰী কমপ্লিট কৰি পাছত অ প্ৰফেছাৰ কিবা কিবি তেনেকোৱাৰ কাৰণে কিবা কৰো নেকি মানে মাষ্টাৰচ
অ অ অ পি এইচ ডি তাৰপিছত পি এইচ ডি হয় হয় ভাল ভাল
উ
আৰু মই মই কেৰিয়াৰ পৰিকল্পনা কৰিবলৈ হ'লে প্ৰথমত নিজৰ ৰুচি আৰু দক্ষতাৰ ওপৰত ভিত্তি কৰি মই লক্ষ্য অ স্থিৰ আৰু মই এতিয়া যি যিবিলাক উম পৰীক্ষাৰ মই প্ৰিপাৰেচন লৈছো এইবিলাক মই প্ৰথমে ৰিচাৰ্চ কৰি লওঁ আৰু
হয়
কি কি বিষয়ে তাক গৱেষনা কৰো আৰু আহ আপুনি যি কামেই নকৰক সেই কামৰ বাবে আপোনাৰ কি কয় এইটো বৰ্তমান শিক্ষা আৰু অভিজ্ঞতা কিমান এইটো বিচাৰিব লাগিব না তো এইটো আৰু
অ
আৰু আপুনি উম যদি বিফলতাৰ পৰা আপুনি এ কি শিকিব আপুনি? আৰু কি শিকে আপুনি বিফলতাৰ পৰা?
বিফলতাৰ পৰা কি শিকিব মানে অ বিফলতাৰ পৰা আহ যেনিবা বিফলতা হৈ যোৱাৰ পাছত আহ এবাৰ আৰু উম চেষ্টা কৰিব লাগে আৰু সেইটোৱে মোৰ ভাবো
হয় হয় উম আৰু মই বিফলতা জীৱনৰ এটা অংশ আৰু ইয়াক শি ক্ষা হিচাপে মই গ্ৰহণ কৰো, আৰু প্ৰতিটো পৰীক্ষাত বা প্ৰতিটোৰ ইণ্টাৰভিউত মই বিফল হ'লে হতাশ মই নহয়, আৰু কি ভুল কৰিলো সেইটো বিচাৰো। আৰু বিফলতা আমাক দেখুৱাই দিয়ে যে যি- অঁ ক'ত ভুল হৈছে আৰু কি প্ৰচেষ্টা কৰিব লাগে এইটোৱে মোক- কয় আৰু- সেই প্ৰতিটো ভুলৰ পৰা শিকি পুনৰ আগবাঢ়ি যোৱাটো- মোৰ মই এইটো বিচাৰিছো অঁ আৰু মই এইটো কৰো।
হয়।
আৰু আপুনি জীৱনত- অনুশাসন কৰে নেকি? আৰু অনুশাসনৰ গুৰুত্ব- কি আপোনাৰ মতে?
অনুশাসন এই এ তেনেকুৱা কৰা নাই।
অঁ' অঁ'।
অঁ'
অঁ' মই কৰো অনুশাসন অবিহনে কোনো ডাঙৰ লক্ষ্যত উপনীত হোৱাটো- প্ৰায় অসম্ভৱ।
উম' এটা নিৰ্দিষ্ট কাম বা কি কয় তাত- সঠিক সময়ত কৰাৰ অভ্যাস লৈ এইটো হ'ল- অনুশাসন। আৰু মো- মই মোৰ দিনটোৰ প্ৰত্যেক- এঁ কামে যেনে পঢ়া- উম' খাদ্য খোৱা আৰু জিৰণি লোৱাৰ ক্ষেত্ৰত- অনুশাসন মানি চলবলৈ চেষ্টা কৰো। আৰু এই অভ্যাসে মোৰ- কৰ্ম ক্ষমতা আৰু বৃদ্ধি- এঁ কৰাৰ লগতে মোৰ জীৱনক এটা সঠিক দিশত- লৈ গৈছে আৰু সেই সফলতাৰ মূল- উম উম সেইটো মই অনুশাসন বুলি- মানো। অঁ অঁ। আৰু আপুনি ৰান্ধি ভাল পায় নেকি?
অঁ' ৰান্ধি মই ভাল পাওঁ, ৰান্ধি বাঢ়ি আৰু খাই। সেইবোৰ আৰু, হয়।
অঁ' আপুনি নিৰামিষ নে আমিষ, কোনটো বেছি ভাল পায়?
মই অঁ' মানে সময়ৰ লগতে আৰু- কেতিয়াবা নিৰামিষ কেতিয়াবা অঁ নিৰামিষ নহ'লে- আমি-
অঁ অঁ'।
আৰু আপোনাৰ?
মই দুই- মই দুইবিধৰ মাজত এ কোনো পাৰ্থক্য নাই, মই দুইবিধেই পচন্দ কৰো। কিন- তো- নিৰাম নিৰামিষ খাদ্য হিচাপে বিভিন্ন ধৰণৰ শাক পাচলি আৰু- দাইল মোৰ প্ৰিয়। উম' যি শৰীৰৰ- বাবে খুব পাতল আৰু আকৌ বিশেষ অনুষ্ঠানত মাছ মাংসৰ- আহাৰ সোৱাদ হয়, সেইটো দ্বিগুণ বুলি মই ভাবো। কিন্তু, মই নিৰামিষটো প্ৰিফাৰ কৰো আৰু। উমঁ' অঁ' মোৰ স্বাস্থ্যৰ দিগৰ পৰাও নিৰাময়- টো উমঁ' অলপ বেছি সময়ও নালাগে এইটো পাচন কৰিবলৈ ত' মই নিৰামিষটো প্ৰিফাৰ কৰোঁ। ন'নভেজো খাওঁ ময়ও কিন্তু মই নিৰামিষটো ভাল পাওঁ।
হয়।
আৰু আপুনি ষ্ট্ৰিট ফুড বা ৰাস্তাৰ কিছুমান ফ্ৰুইত খায় নেকি?
হয়, ষ্ট্ৰিট ফুড মই খাওঁ। খাওঁ কিন্তু অঁ' বেছি নেখাওঁ মানে।
অহ'-অহ'।
অঁ' মাহত এবাৰ দুবাৰ তেনেকুৱা খাওঁ।
অঁ' অঁ' এইটোতো ভাল নহয় না।
হয়।
অঁ আৰু মো
বেয়া হয় কাৰণে আৰু বেছি-
অঁ। আৰু মোৰ বাবে ষ্ট্ৰিট ফুডৰ এটা বিশেষ- আহ' দুৰ্বলতাও আছে যদিও বহুতে কয় যে- ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। তথাপিও ৰাস্তাৰ যিটো পোৱা ফুচ কা বা ম'ম'। বা ইটো সুৱাদ আৰু- যিটো দামী দামী হোটেলৰ পৰা সোৱাদ হয় না।
হয়।
কিন্তু- এইফালে এ' এই স্থানত যি-যি- পৰিষ্কাৰ পৰি্ছন্নতাৰ প্ৰতিও লক্ষ্য ৰাখে কিছুমানে আৰু নাৰাখে।
হয়।
ত' আপুনি বিচাৰিব লাগে কোনটো যায় আৰু কোনটোৰ পৰা নাযায়।
হয়।
আৰু আপুনি নতুন-নতুন খাদ্য পৰীক্ষা কৰি ভাল- পায় নেকি?
অঁ' হয়, মই মানে বেছিভাগ নতুন নতুন খাদ্য পৰীক্ষা কৰি ভাল পাওঁ।
অঁ' কি কি, কি কি কি কি ভাল পাওঁ?
মই আহ'- বেচিভাগটো মই ঘৰত বনোৱাতোৱে ভাল পাওঁ।
হয় হয়।
আহ' যেনেকে আহ' ক'তবা মোবাইলত দেখা পালোঁ। অহ' কেনেকুৱা নতুন ষ্টাইলত পাৰঠা বনোৱা হয়- আহ' কেনেকুৱা বেলেগ আহ' চব্জিবোৰ বনোৱা হয়।
হয় হয়।
তেনেকুৱাই আহ' বেলেগ আহ'- বেলেগ আহ' জাতিবোৰৰো কেনে কুৱা খাদ্যবোৰ অঁ' হয়।
হয় আৰু মইও নতুন নতুন- মইয়ো নতুন নতুন খাদ্যৰ সোৱাদ ল'বলৈ সদায় আগ্ৰহী। উমঁ' কাৰণ আহ'- অ এই সমগ্ৰ পৃথিৱীততো প্ৰতিটো সংক্ৰীতি নিজে বিশেষ সোৱাদ আছে আৰু যেনেকৈ মই চাউথ ইণ্ডিয়া, দক্ষিণ ভাৰতীয় ইডলি, দোচা ভাল পাব। আৰু তেনেকৈ চাইনিজ উম ভাল পাওঁ ইমান নহয়। আৰু নতুন নতুন বস্তু চাখিলে আহ মোৰ সোৱাদৰ পৰিচৰ বাঢ়ে আৰু ভিন্ন ভিন্ন সংস্কৃতিৰ খাদ্য বা পৰম্পৰাৰো সৈতে মই পৰিচয় পাওঁ।
হয়।
হয়।
উম।
আৰু আপুনি কি কয় তাক? উম খাদ্যৰ ওপৰত আহ আমাৰ মেজাজ কি নিৰ্ভৰ কৰে নেকি আপোনাৰ?
অ মানে।
খাদ্যৰ ওপৰত মানে উম মানি লও আপোনাৰ মা এটা বানী আছে ত' আপুনি ভাল নপাও এইটো এইটো। ত আপুনো খাব নোৱাৰে, ইমান মুদ হয় নেকি?
অ কিছুমান খাদ্য, তেনেকুৱা অ কিছুমান খাদ্য মুদ নহয় খাবলৈ কাৰণ কিছুমান খাদ্যৰ অ মানে স্মেলটো অলপ উ
বেলেগ বেলেগ আ বেলেগে হয়।
হয় তেনেকুৱাই আৰু।
হয়।
হয়।
ঠিক আছে মই ৰাখি আছো অ।
হ
হ, অ অ।